হয়, নমস্কাৰ!
হয়, নমস্কাৰ!
শুভ সন্ধিয়া।
হয়, শুভ সন্ধিয়া।
আপুনি কি কৰি আছে এতিয়া?
মই আছো এনে। আপুনি?
অ, মইো এনেই আছো ঘৰত, একো কৰা নাই। বাকী বাকী আপোনাৰ অ, খবৰ ভাল নে?
হয়, ভাল -ভাল। আপোনাৰ খবৰ ভাল নে?
হয়, হয়, মোৰো খবৰ ভালেই। আপুনি এতিয়া উম, কি কি কৰি আছে? ষ্টাডী কৰি আছে? নে কিবা অ, পঢ়ি আছো ন! কিকৰিপুন কি পঢ়ি আছে এতিয়া?
মই বৰ্তমান স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আছোঁ, এম এ কৰি আছোঁ।
অ, আপুনি এম এ কৰিছ আছে ন! মই এইবাৰ বি এ কৰি আছো।
হয়, হয়, হয়, হয়, হয়, বুজি পাইছোঁ।
হয়।
তাকে আপুনি কি বিষয়ত পঢ়ি আছে?
মই ইংৰাজী ইংৰাজী বিষয় পঢ়ি আছো ইংৰাজী মেজৰ লৈছো।
হয়, হয়। আপুনি আপোনাৰ বিষয়টোৰ ওপৰত ক'বচোন! আপোনালোকৰ বিষয়টোত কেনেকুৱা ধৰণৰ কি শিকোৱা হয়?
অ, বি বিষয়টোৰ ওপৰত!
হয়, হয়, আপোনালোকৰ ইংৰাজী বিষয়টোত কিহৰ ওপৰত শিকোৱা হয়?
ইংৰাজীৰ বিষয়টো মানে মই মানে এইবাৰ মানে মই এইবাৰ নিউ এডমিচন লৈছোঁ। মানে সেইটো আৰু মানে শিকোৱা হোৱাই নাই আমাক সেইকাৰণটো কবতো নোৱাৰো।
হয়, হয়, আপোনালোকক কেনেকৈ কবিতাসমূহ বা ছনেটসমূহ পঢ়াইছেনে?
অ, হয়, হয়।
হয়।
কলেজ মোৰ এনে ভালে কলেজ আপোনাৰ এইটো দিছপুৰ কলেজ। হয়, দিছপুৰ কলেজৰ নাম শুনিছেনে?
হয়, মই শুনিছোঁ নাম।
হয়, দিছপুৰ কলেজ ভালে আছে চবফলে ভালে আপোনাৰ। আপোনাৰ শিক্ষক আপোনাৰ শিক্ষকো বহুত ভাল মানে।
হয়, হয়, হয়। তাকে।
উম।
মই মই মানে শিক্ষা বিভাগৰ হয়, ত' আমাৰ বিষয়টোত। ত' নতুনকৈ যিবোৰ শিক্ষানীতিসমূহ আহিছে তাৰ বিষয়ে শিকোৱা হয়। তাৰ উপৰিও। আমাৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা হ'ব লাগে, বা শিক্ষকসকলক কেনেকুৱা। দক্ষতা থাকিব লাগে সেইসমূহৰ ওপৰত পঢ়োৱা হয়।
হয়।
তাৰোপৰি এতিয়া বৰ্তমান নতুনকৈ এটা শিক্ষানীতি আহিছে অ', শিক্ষানীতি টুৱেণ্টি টুৱেণ্টি বুলি আপুনি গ'ম পাইছে চাগে? এনি পি টুৱেন্টি টুৱেন্টি বুলি।
অ', হয়, হয়, গ'ম পাইছোঁ।
হয়, হয়। সেইটো মানে এন ই পি টুৱেণ্টি টুৱেণ্টিৰ আধাৰত আজি তেতিয়া মানে শিক্ষা ব্যৱস্থাটো। সলনি কৰা হৈছে। শিকাৰ পেটাৰ্ণটো চেঞ্জ কৰা হৈছে আগৰ যি পেটাৰ্ণ আছিলে টেন প্লাছ টু সেইটো চেঞ্জ কৰা হৈছে এতিয়া ফাইভ প্লাছ থ্ৰী প্লাছ থ্ৰী প্লাছ ফ'ৰ কৰা হৈছে।
উম, অ'।
এতিয়া মেট্ৰিকটো উঠাই দিছে ন'?
অ', মেট্ৰিকটো উঠাই।
হায়াৰ ছেকেণ্ডেৰীও দিব ল'ৰা-ছোৱালীয়ে।
হয়, এতিয়া আপুনি এম এ পঢ়ি আছে ন' আপুনি? আপোনাৰ মানে মেজৰ চাবজেক্টটো মানে কি লৈছে আপুনি?
মোৰ এডুকেশ্বন।
অ', এডুকেশ্যন শিক্ষা লৈছে আপুনি।
হয়, হয়, হয়।
অ', এডুকেশ্বন ভালে মোৰ ফেভৰেট চাবজেক্ট আছিল এইটো।
অ', তাকে।
এতিয়া আপুনি এতিয়া মানে আগত কেৰিয়াৰটো আপুনি কি হ'ব বুলি বিচাৰে?
মই হয়তো হয়তো শিক্ষকতাৰ বিষয় হ'ম বুলিয় মই এতিয়ালৈকে পঢ়ি আছোঁ। নাজানো আৰু কি হয়, গে।
অ', এই শিক্ষকতা উম, মোৰ আগলৈ মানে শিক্ষকতা মানে। হোৱাৰ মানে ইচ্ছা আছে।
হয়, হয়।
মানে মই মোৰ টিচিং মানে টিচিং শিকোৱাৰ মানে বহুত ইচ্ছা আছে মই। ভাবিছো উম, টিচিং লাইনতে যাাম।
হয়, হয়। তাকে হয় প্ৰবক্তা হোৱাৰ নহয়, শিক্ষক হোৱাৰ প্ৰবক্তা হোৱাৰ মোৰ। ইচ্ছা আছে প্ৰবক্তা প্ৰফেচৰ।
হয়।
সেইটো হোৱাৰো ইচ্ছা আছে। বাকী নেট একজাম মই দিছোঁ ইয়াত এবাৰ। জানো কি হয় মানে লওঁ আৰু।
হয়।
তাকে। আপুনি কি প্ৰবক্তা হ'ম বুলি ভাবিছে নে এনে নৰ্মেল হাই স্কুলৰ টিচাৰ হম বুলি ভাবিছে?
হাই স্কুলৰ টিচাৰ হম।
অহ তাকে ঠিকে আছে।
উম মানে সিমানো আৰু ইমানে হাই লেভেলত মানে যাব খোজা নাই।
হয় হয় হয়।
হাই স্কুলৰ মানে
হয় হয় বুজি পাইছোঁ হয়।
এতিয়া আপুনি উম আ-আগলৈ এতিয়া আপুনি মানে কোনটো লা-লাইনত মানে কো'ৰ্চ কৰিব বিচাৰে ইস্তাদি কৰিব বিচাৰে?
মই যিহেতু এতিয়ালৈকে শিক্ষা বিভাগতে পঢ়ি আছোঁ গতিকে মই চাগে শিক্ষা শিক্ষা বিভাগৰে প্ৰবক্তা হ'ম বুলি ভাবিছোঁ।
অ হয় আপুনি এ টেট একজাম দিব লাগিব আপুনি।
টেটৰ টেটৰ মই একজাম তেতিয়াহে দিব লাগিব যেতিয়া মই বি এড কৰিম।
উম হয়।
মানে বি এড হয়তো ডি এল এড কৰিবই লাগে টেটৰ কাৰণে। আম মই যিটো টো ডিগ্ৰী এতিয়া লৈ থৈছোঁ এম এ কৰি আছোঁ সেইটো কৰাৰ পিছত মই ইয়াৰ পিছত নেট দিব পাৰিম।
হয়।
নেশ্যনেল এলিজিবিলিটি তেটেজবলিটি থাকে সেইটো কাৰণে সেই সেইটো দিয়াৰ পিছত মই হয়তো পি এইচ ডি কৰিব পাৰিম নহয় এচিষ্টেণ্ট প্ৰফেচৰ হ'ব পাৰিম।
হয় বুজি পাইছো।
উম উম।
এতিয়া মোৰ আৰু এটা কথা আছিলে এতিয়া মানে ইণ্টাৰনেট মানে কি কয় মানে এতিয়া মানে ইণ্টাৰনেটো আমাৰ আজিকালি এনেকুৱা হৈ গৈছে মানে উম সৰু সৰু যিমান উম স্কুলৰ ছাত্ৰ ছাত্ৰী আছে ন মানে দিনটো অকল খালি মানে ইন্টাৰনেটৰ জৰিয়তে মোবাইল চাই থাকে দিনটো মোবাইল চাই সেইটো মানে আপুনি কি কি ক'ব বিচাৰে এইটো এ বেয়া হৈছে নে ভাল হৈছে?
মানে ইণ্টাৰনেটটো আজিকালি লাগেই কাৰণ পঢ়া-শুনা সকলো ধৰণৰ বস্তু টো আজিকালি ইণ্টাৰনেটে পোৱা যায়, কিন্তু ইণ্টাৰনেটক সদ ব্যৱহাৰ কৰিলে তাৰ ফলত সৎ ফল পোৱা যায়। আৰু সেইটো নেতিবাচকভাৱে ব্যৱহাৰ কৰিলে তাৰ ফল নেতিবাচক হৈ পৰে গতিকে ইণ্টাৰনেটৰ প্ৰথমতেতো ব্যৱহাৰ শিকাব লাগে সৰু ল'ৰা ছোৱালীক।
হয়।
কেনেকে সেইটো ইতিবাচকভাৱে ব্যৱহাৰ কৰিব পাৰে সেইটো সেইসমূহ শিকাব লাগে। তাৰ পৰা ভালটো কেনেকে ল'ব পাৰি সেইসমূহ শিকাব লাগে।
হয় কিন্তু ইণ্টাৰনেট ভালো আছে বেয়াও আছে কিন্তু মই আপ-আপোন এই বেয়া প্ৰভাৱ যি পেলাইছে ইণ্টাৰনেটৰ সেইটো কৈ আছো যে সৰু সৰু যে উম ল'ৰা-ছোৱালী আছে বা ছাত্ৰ-ছাত্ৰী আছে আজিকালি মানে স্কুলৰ পৰা আহি কেনে মানে মোবাইলটো চাই থাকি ইণ্টাৰনেটৰ জৰিয়তে মানে ৰীল চাই থাকে আপোনাৰ গেম খেলি থাকে। সেইটো মানে এনি টাইম মানে মোবাইলটোয়ে চাই থাকে মানে। মোবাইল নহ'লে মানে আৰু একো কৰিব নোৱাৰো।
সেইটো কৰিব নালাগে সেইটো আচলতে মাক- দেউতাকহতে অকণমান সজাগ হ'ব লাগে যে অ, এনি টাইম ল'ৰা- ছোৱালীক মোবাইলটো দি ৰাখি থ'ব নালাগে। তেওঁলোকক অকণমান বেলেগ কামো শিকাব লাগে গাৰ্ডেনিং শিকাব লাগে কিবা কুকিঙো শিকাব পাৰে কুকিং ঘৰতে এনেই সৰু সুৰাকে কিবা কিবি ৰান্ধিব শিকাম। কব পাৰে তেনেকেই বেলেগ-বেলেগ কাম আছে। স্কিলচ আছে এইবোৰ স্কিলছৰ ওপৰত কাম কৰিব পাৰে সৰুৰ পা।
হয়-হয় আৰু ইন্টাৰনেট কিছুমান ভালো বেয়া ব্যৱহাৰত।
উম,
কে মানে বিচৰা অনুমানে খবৰ ল'ব পাৰি মানে মেছেজ কৰিব পাৰি ৱেবচাইট ভি - ভিজিট কৰিব পাৰি ইণ্টাৰনেটৰ জৰি ত' মানে আজিকাল টি -টিচিং যি মানে ইউটিউবত আছে মানে টিচিং মেটেৰিয়েলচো চাব পাৰি। মানে চব কথা আৰু জানিবও পাৰি মানে মানে
চব জানিব পাৰি কিন্তু ইণ্টাৰনেটো-ইণ্টাৰনেট উম, বেয়া প্ৰভাৱো আছে যেনেকৈ ওঁ উৰা বাতৰি ওলাই ন' আমাৰ বহু ইণ্টাৰনেটৰ জৰিয়তে যেনে ফেচবুক চচিয়েল মিডিয়াত আমাৰ উৰা বাতৰি ওলাই উ উম, সেইটো উ-উৰা বাতৰি বিষয়ে আপুনি কি কব বিচাৰে?
উৰা বাতৰি মানে যিমান এটা বস্তু ভাল থাকিব সিমানতেতো বেয়া থাকিবয়ে আজিকালি বহুত বেছি চাইবাৰ ক্ৰাইম হৈ গৈছে ইণ্টাৰনেটৰ ফলতেতো সেইসমূহ মানে বহুত বেয়া হৈ গৈছে ন' ইণ্টাৰনেটৰ ফলত মানুহবোৰ।
হয়।
সেইটো এক্সচুৱেলি হ'ব নালাগে। চাইবাৰ ক্ৰাইমবোৰ আৰু উৰা বাতৰিসমূহ বহুত বেছি প্ৰ-প্ৰচাৰ হৈছে সেইসমূহ ওলাব নালাগে।
যাৰ ফলত মানুহবোৰ এনেকে মতিভ্ৰস্ত হৈ গৈছে। যিকোনো কথাতে বিশ্বাস কৰি লয় মানুহে যি শুনে ফোনত বা মোবাইলতেহ ইণ্টাৰনেটত মানুহে যি কয় তাকে বিশ্বাস কৰি লয়।
হয়। ত' ইন্টাৰনেটৰ জৰিয়তে উৰা বাতৰি ওলাইছে চ' সেইবিলাকৰ কিবা ব্যৱস তা ল'ব লাগে বুলি আপুনি ভাবেনে?
মই ভাবো মানুহবোৰ নিজে সজাগ হ'ব লাগে কিবোৰ ল'ব লাগে কিবোৰ নল'ব লাগে সেইবোৰ নিজেই অলপমান প্ৰাইজ নিচাৰ্জ কৰিব লাগে।
উম, হয়।
যে যিকোনো লিংকত ক্লিক কৰিব নালাগে। আজিকালিতো সকলোৱে জানেই যে যিকোনো লিংক আহিলে ক্লিক কৰিব নালাগে বা অ টি অ টি পি দিব নালাগে যিকোনো মানুহকে।
হয় বুজি পাইছো।
সেইবোৰে।
উম, বুজি পালো যে, ইণ্টাৰনেটো ভালো আছে বেয়াও আছে, দুয়োটাই আছে। এতিয়া আপুনি ইণ্টাৰনেটৰ জৰিয়তে এতিয়া আপুনি মানে কি কৰে আপুনি?
মানে মই হয়তো- অ' এনেকে ইউটিউবত কিবা চেনেল বা এনেকে চাবৰ কাৰণে ব্যৱহাৰ কৰোঁ।
বা তেনেকে কিবা- ৰন্ধাৰ ভিডিঅ' চাবৰ কাৰণে ব্যৱহাৰ কৰোঁ তেনেকুৱা নিচিনা।
হয়।
আপুনি আপুনি ইণ্টাৰনেটৰ কেনেকুৱা কেনেকুৱা ব্যৱহাৰ কৰে?
মই ইণ্টাৰনেটৰ ধৰ আপোনাৰ কিবা টি টিচিঙৰ- বিষয়ে কিবা মানে জানিব হলে টিচিঙৰ সেইকাৰণে এইটো। ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ।
হয় হয়।
উম' যিমান যিমান লাগে ইমান ভাল কাৰণে ব্যৱহাৰ কৰিব লাগে ইণ্টাৰনেট।
হয় হয় হয়।
এইটো ইণ্টাৰনেটটো সত ব্যৱহাৰ কাৰণে দিছে এইটো। বেয়াৰ কাৰণে নহয়। এইটো- নলেজো বা বঢ়াব লাগে বহুতো মানে এনেকুৱা আছে ন ইণ্টাৰনেট- টৰ জৰিয়তে আমাৰ যেনেকুৱা চাত জে পি টি আছে। চাত জি পি- টিৰ জৰিয়তো আমি বহুত কিবা শিকিব পাৰো।
উম' উম' বুজি পাইছোঁ অঁ।
উম উম' হৈছে আৰু এতিয়া হ'ব দিয়ক। আপোনাৰ কথা কোৱা ভাল লাগিল ইণ্টাৰনেটৰ বিষয়ে জানিব পাৰিলোঁ।
হয় হয়, ঠিকে আছে তেনেহলে ৰাখোঁ।
হয়, ঠিকে আছে ভাল লাগিলে আপোনাৰ লগত কথা কৈ, অঁ। ৰাখি ৰাখোঁ দিয়ক।
অঁ ৰাখো।